হেল্ল'?
হেল্ল'?
অ', নেটটো বহুত বেয়া হৈছে।
অঁ', শুনিছা?
অ', শুনিছো দিয়া।
কি কৰি আছা?
মই ৰন্ধা বঢ়া কৰি আছো তুমি?
মই আছো এনে মোৰতো একো কাম নাই নাই মইতো ভাত চাত নবনাও ন।
অ'। ছোৱালী লাইফ যেতিয়া কিয়া।
অ', সেইটোৱে।
অ', বাকী ভাল ভালেই দিয়া কি তুমি এতিয়া কি কৰি আছা আৰু গম বন্ধ?
গৰমৰ বন্ধত ক'তোতো যোৱা নাই যেনিবা ঘৰতে আছো। হে এনেই কিনো কৰিম। আৰু তাতে ঘৰৰো কাম কৰি আছে যে।
অ'।
মাহত মানে অকলে ইটো সিটো লাগোতেই মানে দিনটো তেনেকেই যায় গমেই নাপাওঁ কেতিয়া যায়।
অ'। ঠিকে আছে দিয়া সহায় কৰিবা এনেইতো সহায় কৰিব নোৱাৰা কলেজ থাকে।
অ', সেইটোৱে। ঘৰত থাকিলে মানে এ টিউচন কৰিব যায় আকৌৌ কেতিয়াবা স্কুল যাব লগা হয়। তেনেকে যায় আৰু অ', কৰো।
অ', কেইটামান ষ্টুডেন্ট কৰা?
চাৰিটা।
ঠিকে আছে দিয়া প্ৰেক্টিকেল এটা কৰি
মানে তেওঁ হাতত কিবা এটা আহে আৰু ৰিচাৰ্জৰ পইচাটো মোবাইলৰ ৰিচাৰ্জৰ পইচাটো সোমাই আৰু অ'।
নিজৰ ভৰিত নিজে থিয় হব লাগে যিমান পাৰা।
সেইপিনে ধৰ ৰিচাৰ্জৰ পইচাটো সোমাই যায় কেতিয়াবা।
অ'। আমাৰ এইখিনি হততে কৰে ছোৱালীজনী মাহত পোন্ধৰ হাজাৰ মান পায়।
অঁ'।
অ', মাইে এইয়া অ'। মাইনা বুলি মাতো তাইক।
অ', অ', তেওঁ মানে কিবা এটা সোমাই পালেও নিজে সেইটো চলিব পাৰে আৰু।
অ', ঠিকে আছে যে।
বাকী মানুহ ক'ত?
কি বনাইছে তোমাৰ মাই?
এতিয়া হাঁহৰ মাংস এতিয়া হাঁহৰ মাংস আনিছে মায়ে বনাব আৰু লাহেকে।
অ'।
উম।
হাঁহ খোৱা নে তুমি?
মই খাওঁ।
অ আমাৰ হাঁহটো খুব চলে
আমাৰ আমাৰ চবেই খাই যেনিবা
অ আমাৰ হাঁহটো খুবছিলে আমাৰ ককাকে মানে খুব প্ৰিয় তুমি যদি দিনটোত তিনিবাৰ চাৰিবাৰ দিয়া তিনিবাৰ চাৰিবাৰে ভাল পায় অ মই মানে অলপ এবাৰ পিছত মই দে এবাৰ খাবলৈ বেয়া পাওঁ
অ অ মানে দিনটোত এবাৰে ভাল লাগে অ আমাৰ আমাৰ কি অ
আমাৰ দাদীয়েকে মানে বেয়া পায়
অ অ আমাৰ যেনিবা আইতাহঁতে নেখায় অ আমাৰ আইতাহঁতে নেখাই যেনিবা তেও মানে আমি চাৰিজন মান মানে আকৌ কেতিয়াবা ৰাতি বনালে ৰাতিপুৱালৈ থাকিয়ে যায়
অ আমাৰো তেনেকুৱা হয় মানে দাদীয়েকে মই অলপ বেয়া পাও
অ অ আমাৰ বেয়া নাপায় বাৰু কিন্তু মানে থাকে আৰু
অ চলি যায়া
অ এনে তোমাৰ ঘৰ ক'তনো
মোৰ মা ঘৰ ফুতুৱ কটা চিনি পোৱা নে
চিনি নোপাওঁ যেনিবা
অ এই জালুকুিৰ ওচৰ আৰু
অ অ
জালুক দিছো পো কটা বুলি কল
অ
অ
জালু গুটিৰে পৰে নেকি
অ জালুকতে পৰে আমি এনে জালুকুটিয়ে মানুহ জালুকুটি বুলি কওঁ দুৰবাটত গলে ওচৰতে আৰু জালুকুটিখনমি ওচৰে বাৰু বহুত দূৰে নহয় অ ভালেই দিয়া এই লৰা ল'ৰা ছোৱালী লৈ বহুত জুলুম বহত জুলুম কৰি থাকে ল'ৰা ছোৱালী
উম তপ দুটা যে
উম ডাঙৰ জনী ভালে বা ডাঙৰ আছে সৰুজনী যেতিয়া সৰু যে
অ
তাহে দেৰ বছৰ হৈছে আৰু মানে
ইমান এটা কৰিলে ইমান বুজি নাপায় যে
অ দা দুটা কথা কয়
উম উম দেখিছো মই
অ খুব জুলুম কৰি থাকে
উম
খুব সোনকালে উঠে
এতিয়া সেইটো উঠিবই আৰু পিছতহে পঢ়া শুনা তেতিয়া থাকিব একো গমেই নাপাব
এতিয়াহে এতিয়া ডাঙৰ জীয়ে ৰাতিপুৱা উঠিব নিবিচাৰে তাইক যদি নজগুৱাও তাই শুই দিব
অ
এতিয়া সৰুজনী মানে পোহৰ হোৱাহে চাই থাকে
অ তাই উঠিবয়ে
আমাৰ মানে দাদাকে মছজিদত আজান দিয়ে যে
অ
আজান দি দিব যাওঁতে মানে উজু কৰে নহয় লাইট জ্বলাই জ্বলাই লাইটটো জ্বলোৱা মানে খতক কৰা শব্দটো শুনিবহে পাব লাগে আও
উঠি যায়।
তাই উঠেই তাই উঠি বিচনাত বহিব। তাৰমানে বাহিৰলে ওলাই লৈ আহিব লাগে। অ। উম।
বাকী এতিয়া কি ভাত বনাই আছে?
এতিয়া বোলো শুব লাগে এতিয়া পঢ়া-শুনা সৰুজনীৰ কথা কৈছো পঢ়া-শুনাত লাগা নাই। শুব লাগে
অ অ অ আকৌ ডাঙৰজনী শুবহে?
অ ডাঙৰজনী শুব এতিয়া গৰমৰ বন্ধ বুলি আজি আঠটা বাজিত উঠিছে।
অ।
পেহীয়েকৰ ঘৰৰ পৰা কালি লৈ আহিছো এঘাৰটালে শুলে দিনত। পেহীয়েকৰ ঘৰত কিতাপ-পত্ৰ নাই বুলি
উম ঠিকেই আছে ফুৰিব লাগে গৰম বন্ধতে আমি যেনিবা ক'তো যোৱা নাই আৰু ডাঙৰ হৈছো পিছত যাম
গৰমত ফুৰিব গ'লে বেলেগৰ ঘৰত
অ অশান্তি লাগে। অ কিবা মানে ঘৰত মানে ঘৰত যেনেকে মন যায় তেনেকেই থাকিলেই হ'ল কিন্তু মানে বেলেগত গ'লে যে আকৌ নতুন কাপোৰ-চাপোৰ গৰমত
অ নতুন কাপোৰ পিন্ধাৰ পিছত গৰমটোয়ে বেলেগ আও।
অ। এতিয়া কি বনাইছে? যাব লাগে যেনিবা এতিয়া স্কুল-চিচস্কুল বন্ধ।
অ। আজি মই দালি বনাইছো, কলডিল ভাজিছো। তাৰপিছত হাঁহৰ মাংস আমাৰ সেই ভণ্টিজনীয়ে দি পঠাইছিলে। হাঁহ মাংসৰ তৰকাৰীও আছে। তাৰপিছত শুকান মাছৰ চাটনি বনাইছিলো সেয়াও আছে।
উম আমাৰ কালি বনাইছিলে যেনিবা শু
বাকী এনেই চব ঘৰৰ ভালে ন?
অ ভালেই দিয়া।
অ।
ভালেই দিয়া।
উম উম।
তোমালোকৰ মা আৰু দেউতাৰ ভাল?
অ ভালেই মা টো ইয়াতে আৰু পাপা ইয়াত নাথাকে নগাঁৱত থাকে।
অ তোমাৰ পাপাই কি কৰে নো?
আমাৰ চবৰে মানে পেণ্ডেলৰ কাম কৰে মানে চবেই পেণ্ডেলৰ কাম কৰে।
অ।
মানে পাপা, খুৰা, মামা, পেহা চব।
অ। যোনে যিটো ভাল পায়।
উম ইহঁতে মানে জানো কেনেকে মিলি গ'ল গোটেইসোপা একেই।
যোনে যিটো ভাল পায় আও।
উম।
আমাৰ
খেতি আমি খেতি বাতিও কৰোঁ।
অ', উম।
তাৰপিছতে গৰু ম'হ আছে তাৰপিছতে কাঠ অ', ম'হো আছে। ঘৰত নুপুহো বেলেগক পুহিব দিছোঁ।
অ', অ', আমাৰ ম'হ চ'হ নাই যেনিবা গৰু আছে।
অ', গাখীৰ দিয়া ম'হো আছে মানে গাখীৰটো নোলাই আৰু এতিয়া পোৱালিটো ডাঙৰ হৈছে যে।
অ', অ'। আকৌ গাভিনী হ'লে ওলাব আৰু পোৱালি ছোৱালী দিয়াৰ পিছত।
অ', এতিয়া মোৰ পোৱালিটো ডাঙৰ হৈছে যে নোলাই মানে কিনি আনোতে পোৱালটো অলপ ডাঙৰ হৈ আহিল যে নোলাই আমি মানে গাখীৰ খাবই নাপালোঁ, ম'হৰ গাখীৰ বুলি।
অ', অ'।
বেচু দাই ক'লে গাখীৰ ওলাই ডেৰ লিটাৰ বুলি।
অ'।
এতিয়া আমাৰ ঘৰত আহি নোলালেই।
অ', আমাৰ আকৌ গৰু আছে, পোৱালী এটা গৰুজনী গা গাভিনী যেনিবা।
অ'।
সেইয়াই।
আছিলে দুজনী আছিলে এজনী চাৰিলিটাৰ গাখীৰ দিয়ে।
অ', অ'।
তাৰপিছত সেইজনী বিকিলে আৰু মানে বহুত কষ্ট হয়, যে বহুত দানা লাগে দেউতাই মানে চলাব নোৱাৰিব যে দি কৰি।
অ'।
দি থৈ যায় হে ঘূৰি আহিলে চাই চব শেষে কৰি দিয়ে।
অ', তেনেকুৱা হ'লে দিগদাৰ হয়।
অ', মানে বহুত অসুবিধা হয়, তাৰপিছতে মানে বিকিলে সেইজনী এমাহ মান হ'ল আৰু বিকা। এতিয়া আকৌ লোকেল জাৰ্চি এজনী আছে, তাইও মানে জগিব আৰু এই মাহটোৰ ভিতৰতে। আমি গাখীৰ চাখীৰককিনি খাব না লাগা নহয় আৰু।
নিজৰে আছে যেতিয়া আৰু।
অ'।
আমাৰ এনে, এনে মানে গাখীৰ যেতিয়া গৰুক পোৱালি দিয়ে তেতিয়া খাই যেনিবা কিন্তু এতিয়া গৰু পোৱালিজনী মানে ডাঙৰ হ'ল আৰু তাতে গাভিনী হ'ল যে এতিয়া মানে কিনি আনে আৰু এইকেইদিন।
অ'।
পিছত আকৌ ওলালে বেচিব উম। পিছত ওলালে যেনিবা আকৌ বেচি দিব উম। আপুনি কেতিয়া এনে, এনে থাকে? যাম ৰ'ব এদিন। যাম ৰ'ব।
অ', আহ, অ', আহিবা। সময় উলিয়াই। অ', মই এতিয়া এনে হাউচ ৱাইফ আৰু।
মানে এনে কেতিয়া থাকে টাইমটো?
টাইমটো মানে আবেলি সময় পাওঁ অলপ। আবেলি অলপ সময় পাওঁ।
অ'।
আবেলি অলপ সময় আছে আ, মত অ', মই দাইল বনাই আছোঁ দাইল তেল মাৰিম আও।
অ অ
ভাত হ'ল মোৰ
অঁ
উ দে ঠিক আছে অ কোনতে প্ৰায় দশটা চাৰে দশটা বাজে অ ঠিক আছে, হ'ব দিয়া। অ,
উম হ'ব দিয়া।
ছিল